হেল্ল, ' এ আইনে কাম-বনঢ কৰি আছিলো।
অ, মোৰ মাতটো ভালকে গৈ আছেনে?
আহিছে আহিছে।
অ - অ খোৱা বোৱা কৰিলি নাই?
খোৱা বোৱা ৰাতিপুৱা খালো এতিয়া নাই খোৱা।
অ - অ আহ, তহতকৰ সকাম আছিলে বুলি কৈছিলে সকাম গ'ল নে নাই কি?
সকাম অঁ আজৰি হৈছে সকামপা আহিছো আৰু।
অ - অ আজি সেই নাখাটোৰ নেকি আজি?
আজি তাকে এতিয়া নিবিৰলে ফোন কৰিছিলো ক্ৰিকেট খেলি অকমান সাঁতোৰিম নেকি।
ক্ৰিকেট খেলে ক'ত ক্ৰিকেট খেল'নো?
হা?
ক'ত ক্ৰিকেট খেল?
ঘ তাতে অলপ এনে প্ৰেক্টিচ কৰ বল - বল মৰা ব
অ, আজি খাটিবি যদি মোকো মাতি দিবি মই খাটিব লাগিব।
অ, মই কলটা কৰি দিম বা তোক।
মানে ভাত মই খালো বাৰু মানে মই দিনৰ দিনৰ মানে এবাৰেই খাওঁ ভাত।
আহ
উ বাকী চাহ তাহ খোৱা হল নাই?
চাহ তাহ মই চাহটো এৰিছো গাখীৰ চাহ একাপ খাও আৰু।
অঁ মইওঁ গাখীৰ চাহটো এৰিলো মানে বা মই গাখীৰ গাখীৰ চাহটো এলো লাল চাহটো সে খাওঁ।
অ - অ গাখীৰ চাই যে থ এই থাকিব ন।
মই এইবলগা হল আকৌ সিহৰ কাৰণে। উম
এই ডাইগাৰ কি লইচ দেইলী ডিমকা ডিম কেইটা খাও?
ডিমটো দুটা তি তিনিটা খাও আৰু ডেইলি। এক প্লেটকে আনি লওঁ মানে।
অ
হা
দশ দিন যায় বোলো।
দহ দিন যায় তাফা আকৌ আনিব লাগে।
বোলে দেতাই দিয়ে নে পচা নিজৰ?
নিজৰ পইচা আনো।
উম,
উম, বাইকি আজি দৌৰিবলৈ গ'লেই নাই?
আজি নগলো আজিও হেৰি হল দেওবাৰ বুলিয়ে এই এলাহ লাগিল কালিও এনেকে অলপ চেনে ক চালো
অহ - অহ। আজি তাকে হেৰি দৌৰিবলৈ যাও আজি কবিছো মই যাম বুলি ভাবিছো মানে মই কাতিৱাৰ ফালে গ'লে বেছি ভাল আছিলে।
তাকে ৰাতিপুৱা ফালে চাও কি কওঁ
যদি সেইফালে যাও তোমাৰ বাইকখন লৈ ল'বি বাৰু তেতিয়া যদি কথা জনা ফালে যাও।
অ',
আহ, তোৰ যে বাইকখন ললে এতিয়া ৰক্তিম তই মই গুচ যাব পাৰিম।
অ, এ মানে বাইকখন এতিয়াকৌ মানে মোৰ বাইকনৰ চেণ্ডদাল বহুত দিলা কিন্তু চলোৱাই নাই।
অহ ',
ত প ন
চেইনডাল হেৰি কৰিবল ঠিক কৰিবলবি আকৌ।
ছশ লাগে গোটেই চেনপকটোৱে গ'ল।
অঁ অঁ অঁ
এ থৈ দিয়াতে আছে আও। তহতঁক যে বাইকখন আছিলে সেইখন কি কৰিলি
এখন বেচিলো।
কিমানত বেছিলি?
থাৰ্টি ফাইভ
অঁ। কাক বেছিলি? ইমান কমৰে ব উম।
এইফালে পাৰ্টি এটা।
টি ভি এছ খন আছে নেকি?
অঁ? টিভি এছখনন আছে এইটো চকা কিবা হৈ আছে সেই ঘৰত ন দি থ ভাল কৰি য আছে সেইখন আনো আৰু সেইখন বহুত হেৰি বহুত দিন 'লে এখন বেলেগখনেই ল'ব লাগিব এতিয়া পালচাৰ এখন।
নতুন লবি নে কি!
নতুন লয় নে ছেকেণ্ড সেণ্ড লয় তেতিয়াহে জানিব।
অঁৱ এডান ল ল লখা।
আ?
এণ ওৱান চিক্টি এখন লৈ লবি দুটা কাৰণে হৈ যাব।
আহ মোক কৈ চাব লাগিব আৰু। বাকী জিম চিম যোৱাতটো কি হ'ব তোৰ জিম যাবি নাই।
পাম বুলি ভাবি আছো তেনেকে কনফাৰ্মটো হোৱা নাই।
জিম যাব লাগে আকৌ পেটটো পেটটো এতিয়া আৰু কমিব নে দুগুণ কমি যাব দৌলেও আৰু জিমত হলো
অঁ।
মই ভাবিছো ইয়াতো দৌৰিম তাৰত দৌৰি গৈ পেলাই আকৌ চিমট গৈ পেলাই আকৌ দৌৰি দিম। ৰানিং কৰি দিম মানে।
উম।
বাকী বাকী বাকীটো এই এডমিশন কত ললি?
এ যে মাৰাষ্ট্ৰ ব ন
অঁ ডিপাৰ্টমেণ্ট কি মেথছ নেকি?
মা মাই নৰ হেৰি
আঁহ আঁহ ম সেই মোৰ ডিপাৰ্টমেণ্ট হেৰি কি হৈছিলে কেমেষ্টি মাইন'ৰ ইলেক্ট্ৰনিক্।
আঁহ ঠিকে আছে
কলেজ এই এক তাৰিখৰ পৰা ষ্টাৰ্ট নহয় জানো আগষ্ট?
তাকে এক তাৰিখৰ পৰাই ষ্টাৰ্ট হব। তই কাৰ লগত যাবি কলেজ? দেউতাই থবগে নেকি?
নহয় নহয় মই গ'লে চিমাৰ লগত যাম চিমাৰ মই তই এফালেহে যাবি চাগে
সেইফালে যাওঁ আও।
অঁ আৰু ৰাতুল ৰাতুল ক'ত আছিল ন।
ৰাতুল দাই ইয়াত নহয় ৰাতুলে ছয়দাত ললে
আহ আহ তই তই কিহত যাবি বাইকত যাবি নাই?
তই যাব লাগিব।
অঁ তেতিয়া একেলে আমি গুটেই গুচ যাম আৰু ন অ আমি তেতিয়াহলে একেল যাম আও কাপ। কাপোৰ চিলাব দিলি নাই।
ইউনিফৰ্ম দিয়াই নাই অ ইউনিফৰ্ম এ পাহৰিয়ে আছো ইউনিফৰ্ম কিনা
এহ।
ইউনিৰ্মৰ ম কিনকা কি পচা আছে।
কোৱা নাই দে মই গ্ৰুপটো নাই আকৌ মই হেৰি কৰিবলৈ জানিবলৈ।
মোৰ গ্ৰুপ গ গ্ৰুপত নাই।
ইনভলভ চাগে চবৰে একেই চাগে জানো একেই হ'ব লাগে। অ মই শুন অ লাইট ব্লু কালাৰটোহে দেখিছিলো।
এ সেইটো হেৰি মিস্তিবিলাকক।
আচ্ছা এম এছ চি বিলাকৰ।
অ
বি এছ চি বিলাকৰ বেলেগ নেকি।
উৱাই থাকে।
অ ৱাইট চাৰ্ট চিলাব দিব লাগিব। বাকী এতিয়া ত যদি ভাত খাব যাও মোকো কৈ দিবি ময়ো যাম মানে। খাটিব আৰু মন গৈ আছে বহুত দিন হ'ল নহয় এইটো। এনেই জিন্স। চাই লওচোন ন যাও নে নাযাও আজি দেওবাৰ ন আজি বন্ধ বাও। আজি দেওবাৰ হয় আজি বন্ধ বাও।
অ অ।
কাইলৈ যাম চাগে।
অ অ।
সেই কাইলৈ এনে চেচৰা যোৱা যে প্লেনটো বনাইছো যাবি নেকি।
বতৰ এয়াহে আজি দেখোন দবা পিঠা বৰুষুণে দি দিছিলে তমাকত।
নহয় ত যদি বতৰ ভাল থাকে।
কও ভাল থাকে মান পইচা পাতি নাইকিয়া হৈছে।
উম বজি পিছিলনে ভাল লাগিলে হেতেন। বহুত দিন যোৱা নাই এবছৰ মানে হ'ল সেফালে নোযোৱা।
মই খালি লগৰ কেইটাক কৈছো আৰু ইমান কাম খাৰ কৰা নাই। কি ক যে ভালে। মই অজয়ক কৈছিলো। মই অজয়ত কৈছিলো আমাৰ পাছ কি না।
হেতি নাযাব চাগে হেতি তই পাৰ্থক কৈ চাবি চোন এবাৰ
পাৰ্থক কৈছিলো পাৰ্থই নাযাও বুলি কৈছে।
নেযায়।
উ।
তাকে ৰ তেতিয়াহলে।
মিলাই চাব লাগিব ৰ। যদি কাইলৈ যোৱাতো নহয় পৰখিলে পিছবেলা যাব লাগিব।
অ তাকে সেইটোৱে কৈছো দুদাইতটো সোমাও নেকি।
জুলাইটো সোমাব অহ। ৰুবুলক মই সুধিছো ৰুবুলে কৈছিলে সেই তাক খেতি এদায় হলে সি যাব পাৰিব।
অ ৰুবুলে কালি মোক সেইটোৱে সুধিছে।
অ সি খেতি এদাই হলে যাবই অ
এ লেপটপ লব লাগিব ন লেপটপ লবি নেকি।
লব লাগিব তাকে। অ ল'ব লাগে কি লেপটপ লই জানো অ লাগিবই অ লেপ। তই ল'বি নেকি তোৰ ভাগৰ আছে নহয় এটা।
এটা আছে অলপ পুৰনা আছে এইটো সলামে নহলে এক্সেঞ্জ কৰি নহলে চাগেচ নাও
কি ল'বি মোক- কিহৰ বাবে?
এ চাইও ভাল হয় এছাৰৰ আছে আৰু তেনেকে আমাৰ অজয় ভাগত তো ভাল। অজয়টো এই সত্তৰ হাজাৰ মান লৈছিলে। এইটো চব মানে জি টি চিক্সলৈকে পাৰি খেলিব
আগতে
উম
লক কিবা এটা, সেই এইচ পিৰ লক- এইচ পি নে লেনভৰ কিবা এটা আছিলে।
অ' লেনভ- লেনভৰ কিবা তেনেকুৱা এটা।
লেন'ভ' ল'ক অ'। আৰু সেই আমাৰ কম্পিউটাৰ ক্লাছৰ আগতে মানে সি আনে ন লৈ আহে ন তেতিয়া দেখোঁ মানে ভাল লাগে বাও দেউতাহতক বম পাৱাৰ আছে অ'। উম। তেনেকুৱা লেপটপ এটা লবলে পালে, ভাল আৰু।
আজি মোক কোচিং লৈবলে কচিং লবলে কামোৰি আছিলে বুলো
কোনে?
অজয়ে কচিং লবলৈ কৈ আছে এন ডি এ।
অহ সি লৈছে নেকি? সি দোৰি আছে নেকি?
উম পোৰা দৌৰিছে
অহ উম দিয়ে চাওঁ। ময়ো দি চাব লাগিব। দৌৰিব লাগিব এতিয়া গৈ পৰুৱা নাই
এছ এছ চি টো দিব লাগিব এছ এছ চি আৰু এন ডি তো দিম এইবাৰ
এ এন ডি হৈযাব কিন্তু এছ এছ তো বহুত টান সবাইটো
এহ, এছ চি এ ছিটো বহুত আছে নহয়। বহুত বেলেগ - বেলেগ আছে নহয়। সপ্তাহ নহ
উম।
উ
এতিয়া মই হেৰি কাইলৈৰ পৰা ময়ো দৌৰিব লাগিব মানে। কাইলৈৰ পৰা ময়ো দৌৰিবলৈ যাম বুলি ভাবি আছোঁ মানে।
অ'।
এতিয়া সেই জিমতো ৰানিং কৰিম, সেই ট্ৰেডমিলত। তাতো ৰানিং কৰি দিম আৰু।
তাকে লগৰ বিলাকলে ৰখি নাথাকিবি ক যিমান পাৰ দৌৰি দিবি আও
তহঁতি ফিল্ডৰ দৌৰ ন'?
ফিল্ডত অ'।
উম
কাইলে দৌৰি চাওঁ ৰ'। যদি ভাল লাগে দৌৰিম, নহ'লে আৰু ৰাস্তাত দৌৰিম।
ৰাস্তাত দৌৰি- দৌৰি বেছিহে ভাল লাগে মানে।
অ ৰক্তিম কৈছিল ৰক্তিম কৈছে কাললৈ গৈ চাওঁ বুলি
উম তাকে এতিয়া কি কয়
উম, বাৰু। ঠিক আছে। হ'ব দে এতিয়া।
অ' ঠিক আছে। হ'ব দে, তেতিয়াহলে।